শুনিছ? উম। কি কৰিছ?
এয়া ঘৰতে বিচনাৰ
অহ, মই কিবা এটা চাই আছোঁ।
উম গৰম কেনেকুৱা পৰিছে?
গৰম এইফালে নাই এইফালে ৰ'দ ওলোৱাই নাই ভালকে। উম মানে বৰষুণো নাই এতিয়া বতৰতো এনেই অকমান হেৰি কৰি আছে। যে ডাৱৰে নিচিনা কৰি আছে মুকলি নিচিনা ঘ আছে কিন্তু তোৰ মানে বৰষুণটো অহা চান্সো নাই ৰ'দ দিয়া চান্সো নাই মানে।
এ নৰ্মেলত আছে আৰু।
হম।
ইয়াতোটো ৰাতিতটো বৰষুণ।
হম
তাৰপিছত এতিয়া গৰম।
নিওঁ
ইফালে নাছিলে কাৰেণ্টটো।
অ কাৰনে অহাই নাই বোলে?
নাই কাৰেণ্ট এ অকমান তোৰ পোন্ধৰ মিনিট বিশ মিনিট হৈছে নেকি কাৰেণ্ট অহা।
অহ।
আগলৈকে কাৰেণ্টি নাই।
উম। দৰ বাং ভাত হোৱাই নাই। বনাইহে আছোঁ। দৰপাঙৰ ল'ৰা এটা মৰিলে বোলে?
অ দুপাঙত ক আজি যে তিনদিন মানৰ আগত এক্সিডেণ্ট হোৱা নে?
এই ট্ৰেইনৰ আগত পৰিুবেলাই মৰিলে বোলে?
অ সেইটো কথা গম নাপাব দেই কিন্তু তিনদিন মানত
তিনিজন, পৰশতৰ লগৰ।
পৰ অব বেছি ডাঙৰ লৰা নহয়চোন
নহয় কিবা ছোৱালী কেছ হেনো
আহ
তিনিদিনৰ আগত কি হয় এইতটো
তিনিদিনৰ আগতে তটো কি বুলি কয় এইটো অকণ গপ গপৰে আহিছে হেৰি লালু কৰ নে কৰ আছিলে সেই তিনিটা মৈচ ছিলে যে পাহাৰৰ ওপ পৰা ডাইৰেক্ট গাড়ীটো হৈ পৰিলে ন তললৈ বোলেৰ গাড়ীটো
তনা পোৱা
ন পোৱা নি এইগিটা গল, গাড়ী অৱস্থাই নাই চেপেটা হৈ গল গাড়ী
ছোৱালীজনী নাপালে বোলে মইবলে কি তই ভাব
ছোৱালী কাৰণে মৰিলে
ছোৱালী এজনী মৰিছে, দুবছৰ সাত মাহ, ধেৰ কিবা কিবি লিখি থৈ গৈছে
অ দুবছৰ সাত মাহ মানে ৰিলেচনৰ আছিলে তাৰপিছত তাক এৰি দিলে নেকি?
আহ
সেইত পাইছিলি নে কি ক'ত পাইছিলি নো
গান্ধী দিছিলে
আছে সেইখিনি
আছে অ
অঁ
দিম বাৰু মই পঢ়াই নাই ভালকে এনে অকণমান চাইছিলোঁ ওপৰে ওপৰে
তাকে অঁ দিনকাল বিলাক বহুত বেয়া হ হৈ আহি আছে চা কঁ
তাতে এতিয়া জি টি সেইখন কেছ ওলাই আছে।
অ জিদি সেইখন তাৰপিছত এইফালে নেটৰ সেয়া লিক চবই আৰু মুঠতে এডুকেশচন চিষ্টেমটোৱে বেয়া হৈছেগে
সেইটোতো বেয়াই আমাৰ জেগাতটোও বেয়া হৈ গৈ আছে, এতিয়া দুদিনতে সেই দুটা কেচ
অ
কেলে হাজৰিকা
হাজৰিকা হাজৰিকা
ৰেপ কেছটো
অ অ আমাৰ সেইখিনি অ এইফালে নয়ন দা
উম কি হৈছেগে আৰু জেগাটো
এইফালে বদনাম হৈ গৈছে আৰু পুৰা
আগতে একোৱে নোলায় আমাৰ এদখত
সেইটোৱেই আগতে নাম আছিলে আগতে এখন নাম আছিলে আগত আগত তাতে বেলেগ এখন নাম দি চিনি পাই আজিকালি বেলেগ এখন নাম দি মানে বিখ্যাত হব লৈছে।
হেতুৱেই এতিয়া আগতে সেইফালে দূৰপাণ এইফালে বিচ চাবৰি এইফালে তো তেনে তাকে সিফাল লোৱা জেগাবোৰহে নামবোৰ ওলায়
অ ইফালে বেয়া হেৰি বুলি ভাবে এতিয়া আমাৰ কণে যেগান্তি হৈ গ'ল
এই পূৰা
মানে এতিয়া মানুহে সেই তটো বুলি ক'লে সেই যে আমুক তটো বুলিয়ে কৈ দিব মানে ডাইৰেক্
উম এতিয়া দুপাঙৰ নদীৰ কিনাত একো কৰিবই নাই মন্দিৰ ওচৰ সিফালে এইফালে ৰাতি হেনহ সেইফালে ড্ৰাগ চলে
আহ সেইটোৱে
এতিয়া আন্ধাই মোন্ধাই কোনোবা এটা যাবলৈ হ'লেও তাৰ মানে বহুত হ্ৰাহস কৰি যাব লাগিব।
সেইটোৱে ন আৰু তেনেকে শাকখন যোৱাতকে নোযোৱাই ভাল।
সেইটোৱে
পইচাৰ কাৰণে যিকোনো যাব না
উম এতিয়া কোন যাব বাৰু তেনেকে। এতিয়া যোৱা মানে মৰাহে হ'ব আৰু
অ কাৰণ পইচা সিহঁতি ড্ৰাগছৰ কাৰণে পইচা নাপালে যিকোনো কাম কৰি দিব।
উম হ এ ৰচীডাল বান্ধি দিয়াচোন তালে এই ৰচীডাল বান্ধাচোন উ আমি বান্ধিছো যা মা সেটো ভাল
মা হত ভালে আছে।
অ ডেৰা গৈছিলো
লখিমপুৰ গলগে নহয়
কেলে
মোক যে যাব গৈছিলে অ তই কত আছ ছিলে জানো হেৰি গাড়ীতে দি পঠিয়াই দিবলৈ বস্তু খিনি।
হম
তাৰ পিছত মই গাই দিম বুলি কৈছিলো। তাৰপিছত তই আকৌ হেৰি দাদাৰ পৰা মানে জোতা এযোৰ আনিব
অঁ
তাৰপিছত সেইকাৰণে গুচি গ'ল মোক যাব কৈছিলে নাই মই ভাবিছিলো মানে কি এ গৈ পিনি মানে ততাত যাম বুলি আহিছিলো তাৰপিছত তোৰ এক্জাম আছে কৈছ যে সেইকাৰণে বোলো নাযাও এতিয়া ব অসুবিধা হয় না তোৰো অসুবিধা হব ন সেইটোত।
এনেই পঢ়া শুনা নহলেও মানে আকৌ এনে মনটোতো জ জিকাই থাকে না
তাকে তাতে আৰু লগতে আৰু এজন ইজন আছে তই অকলে থকা আৰু ইফালে লগত থকাতটো এটা মানে এইটো বেলেগ এটা মানে কথা ন তেনেকুৱা হয়
তাৰপৰা কঠীয়া সিঁচি ছনে
কঠীয়া সিচিলে কঠিয়ানো কি কবি আগদিনা কঠীয়া সিচে পাছদিনা বৰষুণ দিয়ে।
বতৰৰতো একদম কিবা কিবি হৈ গৈছে আৰু।
বতৰ মহিমা বুজিব নোৱাৰি আমি কালি সিয়া খানা খাব গৈছিলো যে। তাত গৈ পিনি ইয়াৰ পৰা মানে সেইটাম বজাত গৈছিলো দেই মানে ঘৰ পৰাতো দহ চাৰে দহ আঠটা বজাত মই ঘৰ পৰা ওলাই গ'লো। তাৰপিছত নাৰায়ণপুৰত হেৰি হ'লগে গোটেইকেইটা লগ খালো মানে বাইক এখন কমি গুচি গ'ল। তাৰপিছত এতিয়া যোৱাত অলপ প্ৰব্লেম হৈ গুচি গ'ল তাৰপিছত ৰখি আছো ৰখি-ৰখি মাথা মাৰি আছো তাৰপিছত কি কৰা হয়। তাৰপিছতে শিমল এইটো শিমলুগুৰি ফালৰ লৰা এটা মঞজিল বুলি কয়, সি তাক ফোন কৰিলে। তাৰপিছত সি গাড়ী সি গাড়ীখন লৈ আহিলে তাৰপিছত তাৰ লগত চাৰিটা গুছি গ'ল।
লাগে নি? লাগিব এটো? নালাগে মই লি গৈছোঁ। কি কলে ক?
তাৰ লগত চাৰিটা গুচি গ'ল ল'ৰা। বাকী মানে তিনিখন বাইকত দুটা-দুটাকে ছটা গুচি গলো। তাত গৈ পিনি বাৰটামান বজাত চাৰে বাৰটা বজাত পাইছোগে তাৰপিছত চাৰে বাৰটাাম বজাত পাই প্লেচটো অলপ বিচাৰিলো মানে ভাল প্লেচ অকণ। নদীতটো কিনাৰতে খাইছো। তাৰপাছত হেৰি হল এইটো খৰি ছৰি গোটাবলগীয়া আছে আমি ইয়াৰ পৰা খৰি নিয়া নাছিলো যে, শুকান খৰি বিচাৰি মেলি গোটাই মেলি ললো তাৰ পিছত পিয়াজ চিয়াজ কাটি মেলি আলু চালু কাটি মছলা পাতি গোটাই তাৰ পিছ মাংসটো সিজাব ললে সিজাই থাকোতেনে হু-হুকে কিবা এটা আৱাজ আহিছে মানে বতৰটো অলপ গাজি আছে। গাজি পেলাই মানে শুুৱনি শব্দ এটা আহিছে আমি ভাবিছো বতাহ আহিছে তাৰপিছত হেৰিছো পুৰা বৰষুণ মানে পুৰা একদম পুৰা ঢালিলে মানে অধা ঘণ্টা মান নন ষ্টপ ঢালিলে বৰষুণ। অহ, বৰষুণটো ঢালিলে তাৰ পিছত মাংসখিনি ঢাকিচিলো পলথিন ফালি দি পেলাই তথাপিতো মানে বৰষুণ যি মানে হেৰি কামো নিদিলে তাৰ পিছত চৌকা তৌকা পানী ভৰ্তি হয়। নাই, তেনেকেই আধা ঘ মানে এঘন্টা মান গুচি গ'ল তেনেকে তাৰ পিছত বৰষুণতটো এৰিলে আৰু এৰাৰ পাছত আকৌ সেই আমি যাওঁতেনে ৰাস্তাখিনতে কেম্প এটা দেখি থই গৈছিলো। তাৰপিছত সেই কেম্পটোলৈ আহিলো তাৰপিছত এইখিনিয়ও কলে বোলে আহিলো যেতিয়া খাইহে যাওঁ আকৌ উভতি নাযাও। তাৰপিছত কেম্পটো গলো কেম্পটোত মানুহ আঠটামান আছিলে দেই সিহঁতি মানে ইয়াত কিবা ঠিকা কাম কৰে নেকি ট্ৰেক্টৰ আছে সিহঁতৰ। মানুহ খিনি মানে । তাৰ পাছত, সিহঁতৰ তাত গলো বোলো হেৰি দাদা খৰি দিয়কচোন এনেকাে আমাৰ খানা খাব লাগে তাৰ পিছত সিহঁত তাৰপা খৰি খিনি আনিলো, খৰি আনি খানা বনাই মেলি খোৱালে ঘৰ পালে সন্ধিয়াই লাগিলে আৰু।
এতিয়া আকৌ সন্ধিয়া লাগিলে মানে মানে-মানে সময়তো সন্ধিয়া লগা হ'লেও আকৌ বেলিটো ওলাইে থাকে ন?
অ সেইটোৱে আজিকালি সাতটাম বজাত হেৰি হয়হে।
দৌৰিবলৈ যাও নাযাও?
এইফোলে যোৱা নাই, সেই দিনাখন গৈছিলো এতিয়া না যোৱা। এই কালি মানে হেৰি হল মাংস পেটত ধৰিলে।
অ বেছি খালি?
বেছি খলি মানে মাংসইটো সেই পক আছিলে। তাৰপিছত এই অ সেই মাংসটো নিলে তেল মাংসটো নিলে সিহতি কাঠ মাংস নিনিলে অকল তেল মাংস লৈ গল। তাৰপিছত এইফালে তেলো সৰহকে দিলে দেই দুই কেজি হেৰিয়ত তোৰ এই দুশ পঞ্চাশ এম এলৰ যে ধাৰাটো যে। তাত তিনি আঙুৰ মানে থাকিলেগে বাকী গোটেই সোপা তেল দি দিলে।
সেইটোৰপা তেল ওলায়।
এনেও তেল মাংসটো নিছে তেলটো ওলাইছে।
তেল ওলাই আৰু তেলতো বেছি খাব নোৱাৰি নহৈ। হেৰি হ'ল এইিলে নোখোৱা যে।
তাত তেল খাব তাত তেল খোৱাৰ কাৰণো প্ৰব্লেম হল ন, সিহঁতি হ কাঠ মাংস নিব লাগিছিলে কাঠ মাংস নাপালো বুলি কৈছে। তাৰ পিছত এইফালে মচলাও মানে সেই ডিচপজল গিলাচত একগিলাচ মছলা। তাৰপিছত দি দিলে। দি দিয়া পিছত খাই মেলি হল তাৰপিছত ঘৰলে অহাৰ পাছত মানে কিবা মানে পেটটো কিবা-কিবি লাগি আছে মানে কিবা ফুলি থকা নিচ লাগি আছে, তাৰপিছত ৰাতিও ভাত নাখালো ৰাতি ভাত খাব নোৱাৰিলো। তাৰপিছত ৰাতিপুৱা শুলো ৰাতিপুৱা মোৰ মানে গা চা ধুই হেৰি কৰি পাছতহে মানে ভাল লাগিছে। তাৰপিছত কলেজলেতো বাৰু নোখোৱাকে কলো এক্জাম আছিলে আজি, প্ৰেক্টিকেল আছিলে। তাৰ পিছত দি মেলি আহিক ভাত খাইছো হি আৰু আহি।
এ হেৰি হয় আম বিলাকে নোখোৱা যে সেইকাৰণে মানে বেছি খাব নোৱাৰি। অ এনেও সেইটো তেলতটো বেছি বেছি খাব এনেও নোৱাৰি।
উম। এনেও তেল, ইনেও তেল খাব নোৱাৰি তাত তাতে নিচে দুই কেজি তেলেই আৰু গোটেই হপা হেৰি মাংস নায়েই।
সেইটো খাবলে একেৰাহে কিবা লাগে আৰু মানে অকমান খোৱাৰ পিছত পিছতে কিবা কিবি লাগে উকুৰ মুকুৰ লাগি আহিব আৰু নাযায় নষ্ট কৰিবলৈও মন নাযায়।
সেইটোৱে এতিয়া গেভিটো পেলাই দিব নোৱাৰি ইমান মজা গেভি হৈছে, কেনেকে পেলাও, সেইকাৰণে খাই দিয়া হ'ল।
কি দি বনাইছিলে বাহ গাজ নে বি
না না নৰ্মেল ডিচ। ছিল বিলাহী দিছিলো বিলাহী।
বাহগাজো মজা লাগে আকৌ।
পানী দিয়াই নাই মানে বিলাহী পাই যি পানী ওলাইছে সেই পানীয়ে বনালে । বাকি হেৰি মোক ফোনটা আহিছে হা। অ ঠিক আছে, বাৰু।